অ
এ পবিত্ৰ
অ
মা ভাল লাগছে দে নামটো
হ হা হা
পবিত্ৰ ৰাখিলি যে
হা
পবিত্ৰ ৰাখলি যে নামটো
এনেই
অ স পবিত্ৰ নহলে ইলা ৰাখবি নেকি
লৱা ৰ এক চেকেণ্ড ৰ
হা হা কি কৈছা
উম হেল্ল'
অ ক
উম কও
প্ৰবিত্ৰ কি খাই আছা
অ ঐ মাক মাৰ কাৰণে ভাজিছিলে মাই সেই খাই আছো
কি পাতছে ইলা
মা কা দে
না কা ৰে
উ
হা হা এটাই চলি আৰু নাখাবি না
তই ইমানটো খবৰ আজি নতুনকে শংকুল দেখিছ
ইমান দিন হব নে নাছিল ৰ সেইকাৰণে নতুনকে ফোন কৰিলো
কত আছিলি ইমান দিন
ক'ত মানে ঘৰতে আছো ক'ত নো যাম তাহাঁতৰ দৰে আমাৰ নহয় না ঘূৰি ফুৰা জীৱন তহঁতৰ এতিয়া কামেই হ'ল ফেমিলি কাৰণ তাতে এটা এটা তুলি থৈ আহিছা
উম
মানে ট্ৰেভেলিঙৰ ভিডিঅ' বনাবই লাগিব
উম
চেনেলতো চলি আছে নে নাই তোৰ
হুম
তোৰ বোলো চেনেলটো চলি আছে নে নাই
উম উম চলিয়ে আছে আৰু
চলি আছে
কত দিবি চোন
অ ফ্ল কৰি দিম দে
বাইহতকো কবি ফ্ল কৰি দিব
অ হ'ব দে কেইটামান ফেক একাউণ্ট খোলি ফ্ল কৰি দিম নেকি
নালাগে নালাগে
ক লাগে যদি ফ্লৱাচ বঢ়াই দিম তোৰ বাকি তই ইণ্ডিয়া ইংলেণ্ডৰ খেলা চাই আছ নে নাই
অ চাই আছো ৰ
জোৰোতক আউতে কৰিব পৰা নাই গম পাইছা না ছেভেনটি ছিক্স মাৰিছে
উম দুুৱকে দূৰৰ পৰা মাত দি আছে
এ এনেই বোমৰা আহিলা খেল এখন বদলি গৈছে পুৰা বোমৰা মাৰে অহা নাই
সিয়ো ভাল খেলিছে দাওচনে ছিক্সটি এইট মাৰিছে
অ সি অল ৰাউণ্ডাৰ ন
উলটেকচো বিশছ নাই মল আৰ চাৰ আইদেল ৰাচিত আছে লাষ্ট যস্তং দিৱ আছে
আ আৰু যাব চাগে জোৰুত যদি নাথাকে ইষ্টাৱেকত
উম যাব যাব
আৰু আৰু আউট নেকি
এটাই গল আদিল ৰছিদ গল ষ্টাম্পিং কৰিছে কে এল ৰাহুলে অক্ষাৰ পতেলে বল দিছে
অ অ এই যাব আৰু জোৰুতক কিবা আউতে হবা নোখোজে চোন কেন উলিয়ামচেন অহ
শ্ৰীস্মৃতো বেতে বৰিয়া কালেকে আউট হয়
সেইটো উইলিয়ামচনো একে মানে আউট হব নোখোজে
কেন উইলিয়ামচন সিও চচৰে চচৰে মাৰে
এতিয়া বাৰু বাদে দিল সি
বাদ দি দিলা বলাগছে
ক্ৰিকেটৰ কথা উলালেই যেতিয়া তোক এটা কথা সোধো ৰ
উম
ক্ৰিকেট উন্মাদনৰ কথা মানে ত ক্ৰিকেট ক্ৰিকেট চাও না কচোন ক্ৰিকেট কি হয়
উম উগু। ক্ৰিকেট মানে কে বলেত তাৰ মানে খেল নহয় আৰু মানে ধৰ ই ধৰ বিশেষকৈ মানে ভাৰতত ই মানে এক অনুভূতি হয়।
লাখ লাখ মানুহে মানে কি- কেটক মানে জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰে, যেতিয়া মানে ধৰ ভাৰতীয় দলে মানে খেলিবা আহে।
মানে দেশৰ মানে কৌতিকৌত প্ৰতি মানে মানে টেলিভিছন বা মোবাইল বা ষ্টেডিয়ামত মানে খেলা চাই আৰু। আৰু ধৰ ক্ৰিকেট মানে ভাৰতৰ মানুহক মানে একত্ৰিত কৰিছে আৰু। ধৰ বিভিন্ন ভাষা হওক ধৰ্ম সংস্কৃতি বা আৰু ৰাজ- জৰ মানে মানে একেলগে মানে নিজৰ দলটোক আৰু চাপৰ্ট কৰে আৰু। আৰু ক্ৰিকেটে ধৰ আনন্দ হওক দেশ প্ৰেম বন্ধুত্ব খেলুৱ খেলুৱৈ সুলভ মনোভাব এবিলাক গঢ়ি তুলিছে।
এটা অতিৰিক্ত ক্ৰিকেট কি ক্ৰিকেট মানে ধৰ বেট আৰু বলেৰে খেলা মানে এটা দলীয় খেলা আৰু। আৰু প্ৰতিটো দলতে এঘাৰজনকে খেলুৱৈ থাকে আৰু বেটিং আৰু বেত টিং বলিং আৰু ফিল্ডিঙৰ এই তিনিটা অংশই মানে খেলখনৰ মূল ভিত্তি আৰু। হুম।
আত্চ্ছা। এনে ক্ৰিকেটৰ উৎপত্তি ক'ত হৈছিল?
উ ইংলেণ্ডৰ হৈছে।
হা হা?
ক্ৰিকেটৰ উৎপত্তি ইংলেণ্ড ইংলেণ্ডে হুচিহা আৰু পিছত দাৰ্ক দুবিলাই ব্ৰিটিছ আছিলে সেই ব্ৰিটিছসকলে ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড বহুত দেশকলৈকে লৈ গেয়াই দেমে।
অ এনে ভাৰতত ক্ৰিকেট ইমান জনপ্ৰিয় কিয়?
তিয়া মানে ধৰ ভাৰতীয় দলৰ যিটো সফলতা হওক বিশ্বকাপ জয় কৰা। মহান মহান খেলুৱৈ আই পি এল হওঁক মিডিয়াৰ প্ৰচাৰ চলায় এইবিলাক জনপ্ৰিয় হৈছে আৰু।
ক্ৰিকেটৰ মূল নিয়মবোৰ কি?
মূল নিয়ম ময় হয় এটা দলে মালে বেটিং কৰি যিমান ৰান সংগ্ৰহ কৰে মানে আও।
ইয়াহ
ত দলে আ বলিং আৰু ফিল্ডিং কৰি সেই বেটছমেন কিদিনা আউট কৰাৰ মানে চেষ্টা কৰে অধিক ৰান কৰে সেইটো দলে মানে বেছি জয় হয়।
অ অ মানে ক্ৰিকেটটো কিমান ধৰণৰ ফৰ্মেট আছে?
তিনিটা আছে। ষ্টেছটিগাৰে আছে ওৱান ডে আছে টি টুৱেন্টি। এ প্ৰতিটো তামানে নি ফৰ্মৰ বাবে নিজা নিজা বৈশিষ্ট্য আছে। এনতে কোনটো ফৰ্মেত বেছি ভাল পা। হা?
টেষ্ট ক্ৰিকেটটো কিয় বিশেষ?
তই কোনটো ফৰ্মেট বেছি ভাল পোৱা ক্ৰিকেটৰ
মই টি টুৱেণ্টি
অহ
ন অ'ডিয় এ ি টেণ্টি মাজাৰ পাৰ এক ত কিিয়ে
পৰ্যায়ত মানুহৰ প্ৰতিটো দলে মানে পঞ্চাচ অভাৰকে খেলিব লাগে
অহ
আৰু টি টুৱেণ্টিত বি অভাৰ খেলিব লাগে সেই হয় টি টুৱেণ্টিত মানে অধিক দুটা দুটা দ্ৰুত ৰাণ হয় বা ৰোমাঞ্চ থাকে খেলা খনত এক্সাইট হৈ থাকে মানুহবিলাক
উম এতিয়াতো ব'ল্ড কাপ
হেল্ল'
ক্ৰিকেট ৱৰ্ল্ড কাপৰ গুৰুত্বটো কি
তাত বিশ্বকাপ হৈছে মানে ক্ৰিকেটৰ মানে সৰ্ববৃহৎ প্ৰতিযোগিতা আৰু আৰু ইয়াত তাৰ বিশ্বৰ যিবিলাক শ্ৰেষ্ঠ দল আছে দলসমূহ প্ৰতিদ্বন্দ্বিতা কৰে আৰু বিশ্বকাপ মানে জয় উঠ ক জয় যিকোনো মানে দেশৰ বাবে এটা গৌৰৱৰ বিশেষ বিষয় আৰু
আচ্ছা মানে আই পি এল টো ইমান জনপ্ৰিয় কিয়
আই পি এলটো জনপ্ৰিয় অসম হল
অহ কোৱা হৈছিলে
আই পি এল মানে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
অহ
আৰু মানে বিশ্বত মানে চেষ্টা খেলুৱৈ বিলাকে মানে অকমান একেলগে খেলে আৰু তাতে এ হক মনোৰঞ্জন ব্যৱসায় প্ৰযুক্তি এই পিনে সুন্দৰ সুন্দৰ সমন্বয় দেখা যায় আৰু
ভৰাই ল ভৰাই ল দুটামান বেছি ভৰাই ল মোৰ সৰু পৰা সাবধান লোৱা এনে ভাৰতত কিছুমান বিখ্যাত ক্ৰিকেটাৰ নাম কওঁ
উম চচিল তেণ্ডুলকাৰ
অহ
উম বিৰাট কোৱলি
বিৰাট কোৱালি
বিৰাট কোৱালি কিং কোৱালি উম ৰোহিত শৰ্মা আকৌ সুনীল গভা ষ্ট্ৰৰঅনিল কুম্বে ৰবি শাস্ত্ৰী
অহ উম উম মহিলা ক্ৰিকেটৰ অৱস্থাটো কেনেকুৱা
মহিলা ক্ৰিকেটটো আগতে একদম কাম নাছিল পচা আছে
অহ তই যেনকে খেলাহ সেনে আৰু
এতিয়া মানে ক্ৰিকেটত আগ দ্ৰুত গতি আগবাঢ়িছে আৰু চ ফে এক লিষ্টা ন চবে খ্ৰিষ্টান অহা পৰা
এনে অসমৰ ক্ৰিকেটৰ অৱস্থাটো কেনেকুৱা
অও ক্ৰিকেটৰ জনপ্ৰিয়তা তোমাৰ এতিয়া বৃদ্ধি পাইছে গুৱাহাটী ইষ্টিডিয়াম আছে তাতে মানে আন্তঃৰাষ্টীয় খেলবিলাকৰ অনুষ্ঠিত হয় উম অসমৰ ধৰণৰ বহু খেলুৱৈ মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ মানে আগবাঢ়ি আহিছে আৰু এতিয়া
অহ এনেতো ক্ৰিকেট অৰ্থনীতিত কেনেকে সহায় কৰে
ঠিকেই কৈছা
ক্ৰিকেটে অৰ্থনীতিত কেনেকে সহায় কৰে
ধৰ মানে কিন্তু মানে ব্ৰডকাষ্টিং হওঁক ইস্পনচাৰশ্বিপ হওঁক এডভাৰ্টাইজমেণ্ট হওঁক ষ্টেডিয়াম হওক, টুৰিজিম হওক, হোটেল, স্পৰ্টছ ইকুপমেণ্ট, অনলাইন ষ্ট্ৰমিং কোটি কোটি টকাৰ ব্যৱসায় হয় আৰু।
অঁ, এযাত প্ৰযুক্তি ভূমিকা থাকিল।
হকাই, স্পাইডাৰ কেমেৰা, এল ই ডি ষ্টাম, ডাটা এনালাইজ, এইবিলাকে মানে খালখনক নিয়াসংকত মানে ৰোমাঞ্চ কৰি তুলিছে আৰু।
অ এনে ক্ৰিকেট খেলিলে কি উপকাৰ হয়?
ধৰ তৰ শাৰীৰিক সমাজত বৃদ্ধি বা দলীয় মনোভাৱ গঢ়ি উঠে। মানসিক চাপটো কমে, নেতৃত্বৰ গুণ আৰু সিদ্ধান্ত লোৱাৰ সিদ্ধান ক্ষমতাটো বাঢ়ে আৰু।
আত্ছা, এনে ক্ৰিকেট উন্মাদনৰ কোন অসুবিধা আছে নেকি?
আছে আছে, চাবি যদি ক যদি অত্যাধিক অনুৰাগে যদি মই ক্ৰিকেটৰ প্ৰতি বেষ্ট অনুৰাগ হৈ যায় আৰু তেতিয়া মানে পঢ়া-শুনা হওক, কাম-কাজ হওক বা আন খেলাৰ প্ৰতি মানে আগ্ৰহটো কমাই দিয়ে আৰু।
আৰু ছচিয়েল মিডিয়াত মানে- খেলুৱৈ সকলক অযথা সমালোচনা কৰা যায় হয় আৰু।
অ, এনেই ক্ৰিকেট কেৱল খেলুৱৈ হ'ব পাৰে না ক্ৰিকেটত।
অ না তই খেলুৱৈ হোৱাৰ উপৰি কৌছ হওক, আম্পায়াৰ হওক, কমেণ্টেটৰ হওক, ফিটনেছ টেইনাৰৰ, ফিজিঅথেৰাপীচ, স্পৰ্টছ জনেলিষ্ট এনেলাইষ্ট ক্ৰামক, ক্ৰাম কৰে, স্পট মেনেজাৰচ এইবিলাক হিচাপে মানে কেৰিয়াৰটো গঢ়ি তুলিব পাৰা আৰু।
অ, এনে ক্ৰিকেটৰ ভৱিষ্যতটো কেনেকুৱা?
আৰ্টিফিচিয়েল ইণ্টেলিজান্স, স্মাৰ্ট ষ্টেডিয়াম, ৱেৰেবল টেকনলজি, উন্নত কচিং চিষ্টেম, ওৱমেন ক্ৰিকেট, এইবিলাক কামৰ এইবিলাকত যদি মানে বিকাশ হয়, তেতিয়া মানে ক্ৰিকেটটো মানে আৰু অধিক জনপ্ৰিয় হৈ পৰে।
আচ্ছা, এনে আমি ক্ৰিকেটৰ পৰা কি শিক্ষা লব পাৰোঁ?
ক্ৰিকেটৰ পৰা ধৰা দলীয় কাম হওক, শৃংখলা, চৰ্জন টা ব্যৰ্থতাৰ পৰা শিক্ষা লোৱা, কেতিয়াও মানে আশা নেহেৰুৱা, এইবিলাক শিক্ষা ল'ব পাৰো আৰু আমি।
অ, অ।
তই যে ক্ৰিকেটৰ কৌচিং লৈছিলি কি হল?
অ, খতচি যাই আছোঁ।
যাই আছা।
যাই আছোঁ ৰ, চলি আছে বৰ্তমান।
ক'ত লৈছো কৌসিং?